হো!
হেল্ল'?
কি ক'লে?
আপোনাক মই কিদৰে সহায় কৰিব পাৰো, আপুনি জনাব পাৰে।
কি কৰি আছে, আপুনি?
মই বৰ্তমান খিৰিকীৰ ওচৰত ৰৈ কিনে বতাহ নাই মৰা। মানে ভাইচটো লৈ আছো বতাহ দি আছে ফিল কৰি আছে এনেকে।
তাকে, আপুনি কবিতা লিখিব জানে নেকি?
মই কবিতা লিখিব কিয়, মই কবিতা ইনভেন্ট কৰিব জানো।
আপুনি তৰ্ক প্ৰতিযোগিতা কৰে নেকি?
তৰ্ক প্ৰযুক্তিকে মই নকৰোঁ বা যোনে কৰিব বিচা মানে তাৰ লগত কৰিব পাৰো মানে।
উম। সৰু পৰাই শিকিছে নে নে ডাঙৰ ডাঙৰ হৈ পেলাই শিকিছা?
মোৰ জন্মগত এনেকুৱা।
অ।
অ তাৰপিছত হ'ল শিৱৰ কাহিনীটো ন? তোমাক মই কাহানী শুনাও শুনা। শিৱই বিয়া পাতি শিৱা শিৱই বিয়া পাতি
উম উম।
তেতিয়া শিৱেতো শ্মশানত থাকে এই এই মানুহৰ জ্বলোৱা এচ খিনি মাখি থাকে গাত। ত এনেকে গুচি গলি সি বিয়া পাতিবলে ঠিক আছে।
উম উম তাৰপিছত, অ।
কৈছে তই এইটো ল'ৰাৰ লগত বিয়া হবি এইটো দেখোন শ্মশানতে পৰি থাকে। শ্মশানতে পৰি থাকে এই ভোজ ভো এইবোৰ আবোৰ ভোচা বিলাক মাখি থাকে গাত কি থাকিবি, ইমান লেতেৰাক কে থাকে, কি থাকিবি তই তাত। এইটো জানো মই তাৰ লগতে বিয়া হ'ম। তাৰ দেউতা তাৰ লগত বিয়া হ'ব নিদিয়ে। তেতিয়া কি কৰিলে শিৱ পাৰ্বতী য়ে কৈছে যে মই যদি বিয়া নহওঁ, এই যোনটো অগ্নিকন্দি জ্বলি আছে সেইটোতে জ্বলি মই ভষ্ম হৈ যাম।
তো ভস্ম কেনকে হৈছে এ? হেৰিহে ভস্মক কিয় দিছে এতিয়া নেকি কিবা হেৰিহঁতৰ তাত বা সতীয়তৰ তাত পূজা পাতিছিলে তেতিয়া তাত জাপ দিছিলে যে মানে অগ্নিত
অ সেইটোৱেটো পূজাতেতো মাতিছিল ন বিয়াখন পাতিবলৈ।
বিয়াখন পাতিব মাতা নাছিলে। মানে ক মহাদেৱক শিৱক মাতিব কৈছিলে তাৰপিছত শিৱক মাতা নাছিল, মাতানতে কিবা শিৱৰ বিষয়ে কিবা কৈছিল কওঁ তে তাৰপিছত তাই জুইতে জাঁপ দিছিলে। সেইটো তেতিয়া যজ্ঞ হৈ আছিল।
তাৰপিছত কি হ'ল ত সেইটো জাপ দিলে তাৰপিছত তো শিৱই দেখিলে শিৱ খঙাল হৈ গ'ল, সেই জ্বলোৱা জ্বলোৱা বডিটো লৈ কিনে গোটেই মানে গোটেই ব্ৰমাণ্ডখন ঘূৰিব ওলাই চেহি, তো তেতিয়া জ্বলি জ্বলি টুকুৰা কেইটা পৰিছে ন', ত' এটা অংগ গৈ কামাখ্যাত পৰিছে।
কিন্তু কিবা-কিবা ভগৱান এটাই এনেকাতো কৈ দিছিলে নহয়। তেতিয়া সি মানে এনেকে ৰাখি থৈ দিছিলে। ঘুৰি ফুৰি আছিলে তেতিয়া ভাবিচিল না কি
কৈ আছো মই, তাৰপিছত কি হ'ল, অংগ এটা কামাখ্যাত পৰিলে, সেইটো গৈ কামাখ্যা হল। কামাখ্যাত যোৱা যে, এই পানীটো ধৰিবাচোন, যোন টো মানে এই মূৰ্তিৰ ওচৰত পানী থাকে, কিমান ঠাণ্ডা চাবাচোন।
ধৰি পোৱা নাই।
ধৰিছিলা নাই?
নাই।
এই পেটৰ নাভিটো আছে নহয়। যোনটো নজ্বলে সেইটো তাত পৰিছিলে। সেইকাৰণেই সেই জেগাটো ঠাণ্ডা।
কিন্তু প্ৰাইভেট পাৰ্টটো পৰা নাছিলে জানো?
অ', হেইটোৱে কৈছো।
অ'।
সেইটোৱে কাহানী হয়, মোকে উল্টা কাহানি বুজাই আছা নেকি?
হা?
হা?
সেইকাৰণে ঠাণ্ডা পানীখিনি।
অ'।
উম।
এটা পৰিছে ইয়াত, এটা মাতাজীত পৰিছে, ভাগ।
হয়।
মানে এনেকে পাৰ্ট-পাৰ্ট কৰি বহুত জাগাত পৰিছে, পাৰ্ট।
অ', আৰু কি বুলি কয় এ, এটা ক'ম বুলি ভাবিছিলো, পাহৰিলোঁ। কামাখ্যা মন্দিৰত, হা?
পাহৰা বেমাৰটো আছে কোৱা।
কামাখ্যা মন্দিৰটো তান্ত্ৰিকৰ কাৰণে নেকি?
কোনে কৈছে, কামাখ্যা মন্দিৰটো তান্ত্ৰিকৰ কাৰণে বুলি?
তে অম্বুবাচি যে মেলাত বেছি তান্ত্ৰিক বিলাক আহে।
তান্ত্ৰিক বিলাক আহে, সিহঁতৰ কিবা জব থাকে, সিহঁতে কিবা মানে এইটো আশা থাকে, কিবা মান্তি থাকে, কি পায়?
যজ্ঞ, শক্তি পাই চাগে আহিলে, পূজা-চূজা কৰিলে। উম।
তান্ত্ৰিকৰ পৰা গৈ পিনে অলপ জ্ঞান লৈ ল'ব।
অ', অ'।
উম, সুধিবা মোৰ চাকৰি কেতিয়া হ'ব।
অ', আৰু
মোৰ লাইফত ফিউচাৰত কি, কি হ'ব, মোৰ লাইফটো কেনেকে যাব।
অ', উম। আপুনিও চাইছিলে নেকি টাত্নিক্ৰ তাত? আপুনিও চাইছিলে নেকি?
কি?
এ এইবিলাক তাত আপুনিও চাইছিলে নেকি?
মই এইবোৰ বিশ্বাস নকৰোঁ।
অ' আপুনি এষ্ট্ৰলজাৰ বিলিভ নকৰে?
উম নোকৰোঁ।
উম।
ভাগ্যত যিটো লিখা থাকে সেটো ভগৱান ভগৱানেই কোনেও পঢ়িব নোৱাৰে ভাগ্য তোমাৰ
অ'
ভাগ্যতো ক'ত লিখা থাকে জানা?
ক'ত?
কপালটো চাইছ নে কপালটো? কপালৰ ভিতৰত যিটো হাৰটো আছে ভিতৰ হাৰড়িটো।
উম।
যেতিয়া বডি এখন জ্বলাই, এই হাড়টো চাব এইটো নজ্বলে এইটো চাবা এনেকে আচ আচ আচ আচ থাকে সেইটো চালেকে কেতিয়াবা যদি এনেই যদি তোমালোকেত ছোৱালী মানুহ তোমালোকে নোযোৱাই মানে মই চাইছো মানে আচ আচ আচ এনেকে থাক কে এইটো ফৰহেদৰ এইটো অঁ কপালখনত আচ আচ আচ থাকে এইটো এইটোৱে পৰিব পাৰে, ব্ৰহ্মা এই ব্ৰহ্মাদেৱে ব্ৰহ্ম পৰিব পাৰে।
অ'। সেইখিনি পিছে কি কৰিলে ভাঙি কাটি ভাঙি চাঙি দিয়ে চাগে ন'?
ভাঙি নিদিয়ে এইটো পানীত উটুৱাই দিয়ে। অস্থি বুলি কয়, পানীত উটুৱাই দিয়ে।
অ' সেখিনিকে অস্থি বুলি কয়। মানুহ চোন চাইহে আনে।
অঁ। চাই আনে মানুহে এইটো না নে এইটো ৰাক্ষিত এইটোত কলসিত থ কল পলসটোত সোমাব নোৱাৰে ন'?
উম।
পলসটোত সোমাব নোৱাৰো ন'?
আচছা আৰু নাভিতো পুৰা নাযায়ে ন'?
উম। নাহ এইটোও নুপুৰে।
সেইটো অভিসাপ সাপ আছে না কিবা? নাবি চাভি পুৰা নাযোৱাটো?
নাই। এইটো সাপ নাই, এইটো তোমাৰ নাভিত নোপুৰে। এইটো জন্ম এই তোমাৰ এইটোৰ পৰা হয় ন'? এটা কেঁচুৱা যদি জন্ম লয় চাবা চোন। এইটো থাকি এইটোত ভিতৰত পৰা কিবা এটা এনেকে উঠাই ন'?
ওম বলেগ কাহিনী আছে দে না। ভাবিলি আছৰিত লাগে।
উম। বাঘ চাইছ নাই? বাঘ টাইগাৰ।
বাঘ দেখিছা নে নাই বুলি কোৱা? বাঘ চাইছা নাই বুলি কয় নেকি? অ' বেংগলী বিলাকে কয়ে।
না না চবে যেনেকে ক' মই তেনেকে ক'ম বুলি কি কথা আছে?
বেংকৰ মানুহ না, মুখখন বিৰাট চ'লে।
দেৰ টাত চলে এই বাঘৰ লেফ্ট হেণ্ডটো চাবাচোন কাম কৰে ৰাইট ৰাইটৰ ফ্ৰন্ট ফ্ৰণ্টৰ ৰাইট হেণ্ডটো কাম নকৰে ৰাই ফ্ৰণ্ট ফ্ৰণ্টৰ দিম ফ্ৰণ্টৰ চাবাচোন এটা এটা হাত দি মাৰিব পাৰে লেফ্ট হেণ্ডটো দি মাৰিব পাৰে ৰাইট হেণ্ডটো দি মাৰিব নোৱাৰে চাবাচোন গম পোৱা এইটো কাৰণ উম এইটো চণ্ডী ভ অ চণ্ডী ভগৱান আছে নহয়
অ
তাক গুৰ মাৰি ৰাখিছে এইটো হাতত ত এইটোত নোৱাৰ কেতিয়াও
অ
উম
সেই মানে গুৰ মাৰিছিলে
বাঘে নহয় ভগৱানে গুৰ মাৰি ৰাখিছে চাবাচোন এই বাঘৰ বাঘৰ ওপৰত বহি থাকে যে চণ্ডী ভগৱান চণ্ডীমা বহি থাকে যে তাই গুৰ মাৰি ৰাখিছে তই এই এটা হাতত কৰিব পাৰিবি এটা হাতত মানে নহ'লে চবে বাঘৰ কাম বাঘৰ এইটোত এটাই এটেকত চবে মৰি যায় বাচি যায় মানুহে কেলে সেইটো কাৰণতে বাচি যায় সি জোৰ নেপায় এটা এটা থাবত মাৰিবলে চবক জোৰ নেপায় ন
উম
সেইকাৰণে লেফ্টতো জোৰ এনেও আ আমাৰ ল'ৰা মানুহৰ লেফ্ট লেফ্ট হেণ্ডৰ জোৰ নাথাকে বা ছোৱালী মানুহো নাথাকে ৰাইট হেণ্ডত জোৰটো পায় ন
অ চবৰে আছে
উম সেইটোৱে কাহানী হয়
অ
উম গম পাইছা
উম গম পালো
উম এনেকা বহুত কাহানী আছে গম নোপোৱা
নেপাও
গম পালা এনেকে বহুত কাহানী আছে গম নোপোৱা
উম
আর্টচত পঢ়িছিলা ন উম
ভাল ভাল
উম
তাৰপিছত আৰু কিবা জানিব লগীয়া আছে
জানিব লগা আৰু কি আৰু
উম
হা
জানিব লগীয়া কিবা আছে
আৰু জানিব লগীয়া আৰু কিয়া